কি কৰিছা
মই ৰাস্তালৈ ওলাই আহিছো তুমি
মই শুই উঠি মুখ হাত ধুই বিচনা কেইখন পাৰিলৈ এতিয়া পানী খাই বহি আছোঁ।
হা অ এতিয়া উঠিলা?
ছটাত উঠি পেলাই মানে খাই পাই পেলাই আকৌ শুলো তাৰপিছত ভাইটি কেইটাই আহি চিঞৰিলেহি আৰু
উ
ঢেৰ মাছ পাইছে বুলি একে জাপে উঠিছো মাছ টিঙৰ তলিতে পাঁচটা মান হ'ব।
উ এটা লগতোলে ফোন কৰিলো ৰিচিভে নকৰিলে। তাৰাপা তোমাৰ স্কুটিখন লৈয়ে গ'লো আৰু। দৌৰিবলৈ তাৰপৰা লগৰটো লগত দৌৰিলো আৰু বাৰু
আহ কেইটাত ঘৰ পালাহে কেইটাত ঘৰ পালাহে
পাঁচ চাৰে পাঁচটাত তাৰ পৰা আহিছো ছটা দহ মিনিট মান লাগিছে। একো নহয়তো
আহ
তাৰাপা আহি আকৌ শুলোহি টোপনি গল।
উম
তাৰাপা এবাৰ তুমি ফোন কৰিলা এবাৰ আকৌ ভাগৰতে। ফোন কৰিছে।
অহ
পুৰা হাৰ পাই গ'লো
পথাৰ আজৰি নেকি?
কথা আজৰি আমাৰ এদিনাই বোকা দি এদিনাই ৰুই মেলি খতম
আহ একেদিনাই খতম
অ দুজনী ৰোৱনী লগাইছে দুজনীৰ। দুজনী ৰোৱনী লগাইছে সৰু মামা গৈছে সৰু মামী গৈছে।
অহ
আইতাও কৈছিলে ৰুব নোৱাৰিলে গুচি আহিলে মই কঠীয়া কঢ়িয়াই দিলোগে আও
অ খেতি উঠা খানা।
আমাৰ খেতি উঠাৰ খানা একো নাপাতে।
অ
অ কৰোৱা নাই নি
আমাৰ ৰোৱৱাইে নাই আমাৰ হালে পোৱা নাই দেতাক বিচাৰি পেলাইহে এতিয়া বিকাশ চচলে পঠাব লাগিব মই জোৰ জবৰদস্তি কৰি
পথাৰত পানী আছে জানো
আছে।
অ
বৰষুণ আহিবই বতৰ যেনেকুৱা কৰি আছে
একোৱ এইকেইদিন বৰষুণ নাহে বৃহস্পতিবাৰ মানেহে বৰষুণ আছে।
আহিব এ হৈ যাব আমাৰ নিজৰ খিনি হোৱাৰ পিছতহে ইফালৰ খিনি ৰুব
অ আমাৰ কাৰণে হেৰি আছে নহয় প্ৰগ্ৰেম
অ
আমি লগৰ তোমাৰ দহটামান মিলি চচালে যাম খানা খামগে
আমাৰ পোৱালিয় মই ভাইট কৰ'বাত যোৱা কথা পাতি আছো এতিয়া জেগাই নিমিলে আমাৰ প পালিক লৈ যাবলৈ।
নালাগে নালাগে ঘৰতে সোমাই থাক
যাব লাগিব অকবাত তাক উলিয়াই আনিব লাগিব তাৰ পিছত আৰু বন্দী কৰাই দিম পেপাৰ কিবা কিবি কিনি দিম মবাইলত ভিডিঅ চাই চাই সেইবোৰকে নহ'লে মানে বন্ধ বুলি ক'লে তোমাৰ অকল মোবাইলতটো আৰু ঘূৰি ফুৰা ভাইটি খুৰা ঘৰৰ বাহিৰে একোৱে চিনি নাপায়
এই মোবাইলটো দি দিলে বেছি বেয়া হৈ যায় আৰু
সেই মোবাইলতটো এতিয়া কি কৰি থাকিব ঘৰত বন্দী কৰাই ৰাখিবলৈ সেইকাৰণে কাগজ। পছ অলপমান আনি দিম
উম
সেইবোৰ কটা কুটাকে কৰি থাকিব মই উঠি পেলাই মুখখন ধুই আহিছো হে
অ মই লগতো ভাগৰ ফোনটো আনি থৈ দিছোঁ।
কাৰ অ তাৰ সেই ফোন বাজি আছে নেকি?
নাই বজা কেলে।
ফোন বাজি থকা নিচিনা মই শুনি আছো।
শ মই ময়ো শুনিছিলোঁ মাজতে তোমাৰতাত বাজি আছে বুলিহে।
মোৰ তাত বাজিবলে দেতা ফোনটো হে দেতা ফোনবাজি ছিলে নেকি বাও। অ
বাজিছিলে নে?
ভাইট বাজিছিল এক্সাম কেতিয়াবা ষ্টাৰ্ট হব।
অহ
বাকী তোৰ পঁচিশ তাৰিখৰ ভিতৰত জমা দিবলৈ কৈছ ন কৈছে ন ল
হেল্ল'
অ
পঁচিশ তাৰিখৰ ভিতৰত ৰিপৰ্ট যে জমা দিবলৈ কৈছে লিখিছানে কি
লিখিব লাগিব এতিয়ালৈকে লিখা নাই
লিখা আকৌ সোনকালে।
পতককে হৈ যাব।
একো পতককে নহয় লিখোতে বহুত সময় লাগিব।
পতককে হব মোৰ
কেলৈ তোমাৰ বিশ দিনৰ ৰিপৰ্ট লিখিব লাগিব নহয় এতিয়া।
অ
আমাৰটো তোমাৰ বিশ দিন নহ'লেই। একেখিনিকেহে লিখিব লাগে আৰু।
অ গ্ৰুপ গ্ৰুপ ৱাইজ কৰিবলে কৈছে অকণমান হেৰি বেলেগ কৈ দিব। বলে কৈছে।
ত সেইটোৱে ন আমাৰ গ্ৰুপ প্ৰাইজ নকৰিলেও হ'ব
আমি গ্ৰুপ ৱাইজ মানে গ্ৰুপ। প্ৰত্যেক ইণ্ডিভিজুৱেলকে বনাবই লাগিব ৰিপ'ৰ্টটো কিন্তু ডিছকাছ কৰোতে গ্ৰুপ কৰি ল'বলৈ কৈছে
তোমালোকৰ গ্ৰুপ এটা আছে নহয় ডিচকাচ
তেতিয়া সুবিধা হব যে। আহ
তোমালোকৰ গ্ৰুপ এটা আছেই নহয় ডিচকাছ কৰি থাকিবা
অ আছেই ন তাতে আমি ডিচকাচ কৰিম হেই তাৰ পিছত তুমি আমি লিখা খিনিটো পায়ে যাবা
অ মোৰ লিখাখিনি দি দিবা মই লিখি পেলাম গোটেই মি
অ ছেম নকৰিবা আপা অকমান ল'বা তাৰ পৰা অকমান ল'বা একেবাৰে চেম কৰিবলেহে মান কৰিছে
এদিন তোমাৰ পৰা লিখিম এদিন বেলেগ এজনীৰ পৰা লিখিম এদিন ইজনীৰ পৰা লিখিম।
অ হৈ যাবা বিছ দিনৰ।
আহঁ
মোৰ হে চুৰিদাৰ পিচটোও চিলাবলৈ দি থৈ আহিব লাগিছিলে ডিজু দৰ্জী তাতে। দৰ্জিতাত দি থৈ আহিবগে লাগিছিলে।
কৰ বৰপথাৰ।
বৰপথাৰ
এই আগতে যে চিলাব দিছিলা সেইজনি নে
নহয় নহয় ভলন্তৰ ওচৰত মানুহ এজন আছে।
আহ অ মই আৰু নিছিলাও বুলি ভাবিছো
মই পাগলে দাদাটো অফ কৰি লৈ কথা পাতি আছো। হেল্ল' হেল্ল' হেল্ল'